পাপৰি বা কি কৰিছে?
মই যে এতিয়া চাহ বনাইছো চাহ খাব লৈছ-
অ চাহ খাব লৈছে, মই এ এনেই বহি আছো।
অ বাকি চাহ খালা? অ।
কিহৰ লগত চাহ খাব লৈছে?
মই এতিয়া বিস্কুট আৰু কেক লৈ লৈছো। অলপ চাহ খাও তাপা আৰু তোমাৰ নিজৰ ডিউটিত থাকে আৰু এতিয়া। কাম বিলাক ওলাবই আৰু এটা এটাকে। অ ডিউটি তো সেইটোত আছেই। এতিয়া আকৌ ৰাতিপুৱা তোমাৰ উঠাৰ পৰাতো ঘৰৰ ডিউটি ষ্টাৰ্ট হয়য়ে নহয়।
অ ঘৰ ডিউটি ষ্টাৰ্ট হৈ যায়।
উম ঘৰৰ ডিউটি ষ্টাৰ্ট তাকে এতিয়া তুমি চাহ খালা?
অ চাহ খালো আজি যে বহুত দিনৰ মূৰত মুড়ি গাখীৰ আৰু গুুৰ দি খালো দেই। জলপান।
অ ভাল লাগে কিন্তু দেই জলপান, এনেতো জলপান বুলি ক'লে আমাৰ বিহুৰ সময়ত তে মানে খোৱা হয় হয় নে নহয়? ত' সেইটো সময়ত মানে মানুহৰ প্ৰত্যেকৰ ঘৰতে সেই জলপান বোলাটো থাকে আৰু সেইটো তোমাৰ ইমান খাব মন নাযায় মানে চবতে তোমাৰ সেইটো মানে বিহু বুলি ক'লে কাৰোবা ঘৰত গলা, তুমি ধৰি লোৱা জলপানটো উলিয়াবই। ত' সেইটো টো মানে আন চিজনত তুমি যেতিয়া জলপানটো খো-
অহ সচাকে ভাল লাগে আক। বহুত ভাল লাগিলে আজি এনেই হলে বিহুত একদম।
খাব মই অ এনে থকা হয়। তুমি মানে প্ৰত্যেকৰ ঘৰত যাবা তোমাৰ জলপানতো দিবই। তই মানে কিমান তম চাবা আৰু কিমান খাবা। হয় নে নহয়? এনেকুৱা মানে অলপ, মানে বেলেগ আন টাইমত মানে যদি তুমি খোৱা নহয় তাৰ মানে সোৱাদটোয়ে তোমাৰ ইম- ইমান ভাল লাগে নহয়।
উম সচাকে কি বনালা, আপোনাৰ আপোনাল হ। আপুনি এবাৰ বিহুত কি কি বনালে?
মই যে বিহুত এনেই তিলপিঠা। মালপোৱা, চুজি লাডু তাৰপিছত সেইটো ডাঙৰ ডাঙৰ নিমকিটো যে ডাঙৰ নিমকিটো তাৰপিছত আৰু জোন পিঠা সেইকেইটাই মই বনাওঁ দেই।
অ মই যে হেৰি নাজ- নাজানো আক তিলৰ পিঠাটো বৰ ভালকে নাজানো আক ডাঙৰ নিমকিটো মই নাজানো সৰুটো বনাই পাইছোঁ। বাৰু।
অ হয় নেকি ডাঙৰ নিমকিটো যে তোমাৰ বনা বলে এবাৰ ইমান টানো নহয় ইজিয়ে আছে। মই তোমাক এইবাৰ তুমি ভিডিঅ' কল কৰিবা মই তোমাক বনাব শিকাই দিম হা।
অ অ শিকাই দিব হা।
উম মানে তোমাৰ কি হয় ডাঙৰ নিমকটো যে তোমাৰ মানুহক মানে এটা দিলেই হৈ যায় আক। আৰু মানে হেৰিখনো ভাল লাগে অ। মানে প্ৰত্যেক‌ ঘৰত অ প্ৰচে- টো মানে তোমাৰ এইটো এনেক তে হয় এনে সৰু নিমকিৰ নিচিনাই তুমি মানে প্ৰথমতে ধৰি লোৱা ৰিফাইনত। অলপ দি পানীত ময়দা খিনি সেনাই ল'ব লাগিব। অলপ লং দি পানী তুমি সেনালা। তাত অলপ তুমি কলা যিৰা ধৰি লোৱা দি দিলা, কলা জিৰা নাথাকিলে নহ'লে বা তুমি, কলা তিলো দি দিব পাৰে। মানে সেইটো কি হয় তোমাৰ মানে সেই নিমকিটোত মানে অলপ কলা কলা মাজত দেখিলে মানে এনে দেখিবলৈ শুৱনি লাগে তাৰমানে।
অ সেইটো হয়।
অ সেইটো দি পানি মানে তুমি নিমখ ৰিফাইন অলপ আৰু সেই কলা জিৰাটো অলপ তুমি মিক্স কৰি পানী মানে তুমি ধুনীয়াকে সেনাই ললা ত তুমি নিমকিটোৰ নিছ- ছেম তুমি প্ৰচেছত সেনাই ললা সেনাই মেলি তুমি কৰিবা সৰু সৰু লাডু কৰিবা হা। সৰু সৰু লাডু কৰিবা লাডু কৰি তুমি মানে একদম পাতলকে বেলিব লাগিব।
উম।
বেলি পানি তুমি ধৰি লোৱা ৰুটি বেলি ললা ত বেলি লৈ পানি প্ৰথমতে মানে তুম- যি আ এনেকে ধৰি লোৱা জপতিয়াই দিয়ে যে। এনে কৰি পেনে তাৰ পাছত আকৌ ছেম তাৰমানে তুমি সেনেকে কৰিলা ন আকৌ মানে ইফালে এবাৰ উলটিয়াবো লাগ- লাগিব হা উলতিয়াই তাৰ পাছ- তুমি আকৌ এইটো চাইডে এবাৰ এনেকে মানে তুমি এতিয়া ইমান ভালকে গম নাপাবা কাৰণ মানে এনেকে কোৱা হৈছে ত মানে তোমাক যদি মই দেখাই দিওঁ বা ভিডিঅ' কলত বা মই ভিডিঅ' বনাই যদি দিওঁ তুমি ইজি মানে পাৰিবা তাৰমানে। তাৰপিছত তোমাৰ ল' মানে মিডিয়ামত তুমি তেলটো হেৰি কৰি পানি মানে অ তুমি অলপ সময় হেৰি কৰি লাগিব নহলে তো মানে সেইটো ৰুটি নিচিনা হৈ যাব ন। বস্তুটো টান নহ'ব সেইটো কাৰণে মানে তুমি একেবাৰে মানে কম মানে তাপত তুমি বনাব লাগিব তাৰমানে। টাইম লাগে কিন্তু খাবলৈও সোৱাদ হয়। মই বেছিভাগ মানে কি হয় যে, এই ডাঙৰ নিমকিটোৱে বনাও।
অ ডাঙৰ নিমকিটো বনাই।
উম ডাঙৰ নিমকিটোয়ে বনাও।
উম।
তাকে আৰু এতিয়া তিলৰ তিল পিঠাটো বাৰু মইও ইমান দুখৰ বে- বেলেগ বিলাকৰ নিচিনা ইমান দীঘল দীঘল বা ইমান ভালকে। বনাব নাজানো বাও, চুটি মুটিকে বনাও আৰু মানে মানুহক দিবলে হয় আৰু প্লেটত সজাই পানি।
অ বিহু দিন কেইটাত সেয়াই আৰু ভাল লাগে আৰু ন।
অ পিঠা পনা থাকে ত তাকে সেইকেইদিন ত তোমাৰ পিঠা ঘৰত তোমাৰ দেখি থাকি ত খাবও মন নাযায়। তুমি মানে ধৰা এতিয়া যদি তুমি তিলপিঠা বা কিবা এটা যদি তুমি বনোৱা নহয় ইমান মানে ভাল লাগিব নহয় এতিয়া। খাবলে।
অ খাবলৈ মন যায় আক।
অ এতিয়া খাব মন যায়, এতিয়া তাকে বৰা চাউল আনি কেতিয়াবা মানে ধ ধৰি লোৱা পিচি পানি মাল উদ পোৱা যদি বনাও। ইমান ভাল লাগে এতিয়া খাবলে। অ নাজানা ন।
উম।
উম শিকিবা এইবাৰ বিহুত অলপ শিকাম দেই ভিডিঅ' কলত। বনাই বনাই। দিম ওম মই খালি তিলৰ পিঠা তি- তিলৰ লাডুটোহে মই ভালকে বনাব নাজানো। মোৰ মানে ভাগি ভাগি যায়। মানে হেৰি নহয় অক অ বস্তুটো মানে একদম কোমল হয়। টাইট নহয়। সেইটোহে মই মানে ভালকে বনাব নাজ-
মই বাৰু ট্ৰাই কৰা নাই তিলৰ লাৰু, কিন্তু সেই নাৰিকল লাৰুহে বনাই পাইছো। নাৰিকল লাৰু সে চুজি দি পিনে বেছি হৈ গলে মানে এ মানে ঠিক পৰিমাণত দিব লাগিব ন। বেছি হৈ গলে হেৰি মানে মুঠিত মাৰিবলে অলপ নোৱাৰি মানে ন টান হয়।
উম ডাঙ উম উম। ক'ত? ধৰি লোৱা তুমি দুটা নাৰিকল দিলা দুটা নাৰিকলত তুমি এট- পাকেট চুৰজি ধুনীয়াকে দি দিব পাৰা। ধৰি ল তোমাৰ আধা কেজি চুৰজি যে তুমি ধুনীয়াকে দিব পাৰা। তামানে তোমাৰ তাত ধৰি লোৱা এশ ওপৰত তেতিয়া লাডু ওলাই যাব আৰু। অ ওলাই যাব আৰু এতিয়া তুমি বজাৰত। কিনিবলৈ যাবা তোমাৰ আঠটাতে আশী টকা। দশ টাত এশ টকা। ত তোমাৰ নিজ যদি তুমি ঘৰতে সেনেকে দুটা নাৰিকল, এপাকেট চুৰ্জি বা চেনী, তোমাৰ মানে বহুত খিনি ৰেহাই হয়। বহুত খিনি ৰেহাই হয় নহলে তোমাৰ এই এ আঠটা লাডুতে তোমাৰ এশ টকা। জানা?
অ ভাবক ক আঠটা আলুত এশ টকা।
এশ টকা। তুমি সেনেকে কিমান লাডু কিনি আনিবা? ত নিজে যদি অলপ পানি ঘৰতে বনাও হেৰি কৰো তোমাৰ মানে বহুত খিনি ৰেহাই হয়। তামানে। তোমাৰ ধৰি ল দুশ টকা। অ দুশ টকা তুমি খৰচ কৰিলা। তোমাৰ দুশ টকাত মানে তোমাৰ ডেৰশ মান নাই লাডু ওলাই যাব।
অ ওলাই যাব তাত ভাবা আশি অ আঠ তাত এশ টকাকে। ভাবক ন।
ভাবা দুশ টকাত তুমি বিশটাহে পালা?
অ।
তুমি আৰামছে এশ এশটাও যদি তুমি পাই যোৱা দুশ টকাত, কিমান তোমাৰ আশীটা লাভ হ'ব।
অ সেইটোৱে সেইকাৰণে মানুহে মানে বনাব জানিব লাগে আৰু বস্ত-
লাগে আৰু সেইটো কাৰণে মানে এতিয়া ধৰি লোৱা তোমাৰ বিহুৰ ছিজনত কিমান বিকে আৰু বহুত লাভ হয়।
অ লাভ হয়, অ অ নে বিজনেজো কৰিব পাৰে নিজে।
নিজে বিজনেচো কৰিব পাৰে। উম তুমি ধৰা ঘৰৰ পৰাও তুমি এইবিলাক কাৰোবাক লাগে বোলে তুমি অৰ্ডাৰ ল'ব পাৰা। মই ইমানটো বনাই দিম। সেনেক- কে তুমি নিজেও সেনেকে বনাব পাৰা হয় নে নহয়?
উম হয়।
আজিকালি মানুহৰ মানে হাত তৰ মানে সেইবিলাকে আৰু বিদ্যা থাকিলে তোমাৰ মানে একো প্ৰব্লেম নহয়। তুমি যি হ'লেও কৰি পানি মানে খাব পাৰিবা।
উম। কিন্তু মানুহে চেষ্টা নকৰে যে, কিনি আনি খাই ভাল পায়।
ভাল।
উম।
এতিয়া আক কিনি আনি এতিয়া কিমান পইচা খৰচ হয় তাত। যিটোত মানে তোমাৰ পাঁচশ টকাত এহেজাৰ টকা তোমাৰ গোটেই বিহুৰ তোমাৰ সেইখিনি হৈ যাব। তুমি নিম কি তোমাৰ ধৰ লাডু তোমাৰ তিল পিঠা, মালপোৱা এহেজাৰ টকা তুমি বজাৰ কৰিবা। তুমি মানে সমস্ত বহুত খিনি বস্তু তুমি বনাব- পাৰিবা, কিন্তু এইফালে তুমি এহেজাৰ টকাত এইফালে বজাৰ কৰিবাগে। তোমাৰ মানে কি ভালকে তোমাৰ আলহী আহিয়ে শেষ নহব তোমাৰ এইফালে বস্তু শেষ।
বস্তু শেষে হৈ যাব, আপুনি একদম সঁচা কথা কৈছে দেই।
অ তাৰপিছত তুমি আকৌ তাকে মই ভাবো মানে যিমান পাৰা ঘৰতে অলপ মানে বনাব লাগে। চেষ্টা কৰিব লাগে বা মই নোৱাৰিছ- ছো বোলে তুমি আজিকালি ইউটিউবত তুমি যি বস্তু বনাও বুলি ভাবা তুমি ছেম সেইটো ৰেচিপি তুমি ইউটিউবত পাই যোৱা হয়। খানা বনোৱাৰ পৰা আদি কৰি পিঠা বনোৱাৰ পৰা আদি কৰি তোমাৰ আচাৰ বনোৱা পা আদি কৰি তাৰমানে তুমি যিটোৱে বিচাৰা হয় নে নহয় কোৱাচোন? তাৰপা তুমি মানে ধৰি লোৱা তোমাৰ ছেম নবনিব- পাৰে কিন্তু তুমি চেষ্টাটোতো কৰিব পাৰা ন।
চেষ্টাটো কৰিব পাৰি, উ।
ভাল নহল কাইলেতো তোমাৰ ভাল হ'ব। ত' মানে সেনেকেই চেষ্টা কৰিব লাগে। অ এতিয়া মানে আচাৰ বনোৱাৰ ৰেছ- সেইয়ে হওক মানে মানুহেটো চব এতিয়া আমি ধৰি লোৱা আগতে আমৰ আচাৰ বা জ- জলফাই আচাৰ বা কিছুমান সেইবিলাক আচাৰ বনাই বুলিহে জানিছ- ছিলো মানে এতিয়া মানে এতিয়াহে গম পাইছো যে তোমাৰ কাঠফুলা আচাৰ, কঠালৰ আচাৰ। চুন আচাৰ, তোমাৰ বেঙেনা আচাৰ, তোমাৰ লেতেকু আচাৰ তুমি কি আচাৰ বনাব বিচাৰা তাৰমানে তুমি মানে মাংস আচাৰ অ তুমি কি আচাৰ এতিয়া তুমি বনাব বিচাছ- সব মানে তোমাৰ সেইখিনি তোমাৰ ইউটিউবতে তুমি মাৰি লে মানে তুমি পাই যাবা বেলেগ তোমাৰ কবাত শিকিবলৈ যাবলৈ প্ৰয়োজনে নহয়। হয়নে নহয় কোৱা? ত' ত- তাৰ চাই পানী তোমাৰ যদি মন যায় বোলে মই আজি অলপ মাংস আচাৰে বনাওঁ বোলে। তোমাৰ প্ৰথম দিনা ঠিক নহব পাৰে কিন্তু তুমি বনাই থাকিলে তুমি বনাই থাকিলে সেইটোতো গম পাবা না। অ মই যে আজি ইমানতো মানে মোক কিবা এটা বস্তু কম হল দেই সেই বস্তুটো মই কাইলৈ ধৰি লোৱা মই অলপ জোখত দিম, ত' তোমাৰ সেনেকেটো বস্তুটো ভাল হব হয় নে নহয়?
হয় হয়।
অ তাৰ পিছত ধৰি লোৱা তুমি অলপ বনালা। তোমাৰ ওচৰৰে কোনোবা আহিলে তুমি অলপ খাবলৈ দিলা বা খাই তোমাৰ সোৱাদ লাগিছে দেই আচাৰটো। মানে তোমাৰ সেনেকে তা- পালে কাৰোবাক কব তোমাৰ মানে এটা অ তুমি বোলে বনাবা নেকি? তুমি বিকিবা নেকি? ত চেম মানুহৰ মানে আজিকালি সেনেকুৱা ধৰণতে মানে বিজনেছো আগবাঢ়ি যায় গম পাই?
সে সেনেকে আগবাঢ়িছে এতিয়া আচাৰ ধৰক আচাৰ বাবে কিমান বিজনেচ কৰিছে আচাৰ। আচাৰ বনাই একদম ফেচবুকত দি দিয়ে বা ইনষ্টাগ্ৰামত দি দিয়ে। পষ্ট দি দিয়ে পছে আৰু মানে পুৰা মানে মান পপুলাৰ হৈছে। আৰু বৰ আচাৰৰ মানে ৰেচিপিবোৰ অ।
বনাই বনাই ত' তাকে প্ৰভাৱ মানুহ মানে এনেকে মানে ব্যস্ত হৈ থকাই ভাল আৰু তুমি আৰু তোমাৰ দুটকা কমৰ ইনকমো হৈ থাকিব। তুমি নিজৰ কামত ব্যস্তও হৈ থাকিলা হয় নে নহয়? উম মই তাকে অ কালি আমাৰ মানে ভিনদু কলো আৰু যে খৰিচাত কিনি আনিবা দেই ত' তেওঁ কালি বাঁহৰ গাছ এটা আনি দিছে, এতিয়া মানে মই কা চব মানে কালি ৰুকি মেলি থৈ দিছো আৰু যোনদিনাখন ঘৰত মানে থাকিব সময় পাম। খৰিচা আচাৰ অলপ
অ খৰিচা আচাৰ বনালে মোকো দিব দেই অলপমান।
অ ভাল পোৱা ন।
অহ ভাল লাগে দিব হা অলপ।
অ ঠিক আছে মই এতিয়া বনাবলে মানে, আজি নবনাও মানে ৰুকি মেলি চব ৰেডি কৰি থ থৈ দিছোঁ আৰু মানে যোনদিনাখন মই ঘৰত থাকিব ধৰি লোৱা চান্দে দিনাখনেই এতিয়া মই ঘৰত থাক- ত অলপ বনাম ত সেনেকে বুলি মানে ভাবি থৈ
বৰ ভাল লাগে। কিন্তু মই বনাই পোৱা নাই আৰু আমাৰ ঘৰত মাহঁতে বৰকে গাজ নাখায় যে গছ মানে কি আৰু খৰিচা আহে এনে হেৰি নাখায়, আচাৰ চাচাৰ নাখায় মানে।
অ বহুতে মানে খৰিচা চাৰবোৰ মানে মানুহে নাখ- নাখাই কিয় মানে বহুতৰ মুখত শুনিছো কি আগৰ মানে এনেকুৱা মানে পুৰণা বেমাৰ সেই হয় বুলি মানে উম ত সেইটো কাৰণে মানে বহুত মানুহে মানে খৰিচাটো খাব মানে হেৰি নকৰে নিবিচাৰে।
হয় কথাটো আৰু হাঁহ মাংস হয় নে কথাটো।
হয় হয় শুনিছো। আকৌ খালে বোলে সেনেকুৱা পুৰণা
উম আমাৰ ঘৰত প্ৰায় হাঁহ মাংস যে খোৱাই নহয়। নহয়ে আৰু সেই বেমাৰ আজাৰৰ কাৰণে।
উম উম তাকে হে।
উম তাকেহে।